হেল্ল'।
হেল্ল'।
কি কৰি আছা?
অ' আছোঁ, আপুনি কি কৰিছে?
এ অকমান ৰাস্তা পিনে ওলাই আহিছো‌ঁ ইমান গৰম‌ আমা এইপ
সেইটোহে। অ আমাৰ পিনেও বহুত গৰম, ৰাস্তাতে ঘূৰি ফুৰিছো আও।
হয় নেকি, অ চাহ খালো গধূলি, আকৌ আজি মানে দিপইয়া ভাত নাখালো গাটো বেয়া লাগি আছিল, সেইকাৰণে এতিয়া ভাতো খাই দিলো। মাছ বনালো, মাছে ভাত কেৰেলা আলুৱে বনালোঁ, তাৰপিছত‌ আও দিপইয়া বনোৱা মাংস তৰকাৰী অকমান আছিল, সেয়া দিয়ে সালোঁ। এ ছোৱালীজনীয়ে নাসায় কাৰণে তাইক আকৌ মাছ এডোখৰ ফ্ৰাই কৰি দিছোঁ, সেয়াকে সালে আও। তুমি কি খালা? তুমি কি সালা? অ চতিয়া